হয়, নমস্কাৰ, হয়। ম আপ আপুনি ফ্ৰী আছেনে?
হয় হয় হয় মই ফ্ৰিয়েক ব্যস্ত নাই মই হয়
হয়, হয় মই আপোনাক এটা টপিকৰ ওপৰত সুধিব বিচাৰিছিলো যে মান দ্ৰব আৰু সমাজত মানে ইয়াৰ আহ প্ৰভাৱ যে মই ইয়াৰ বিষয়ে আপুনি কিবা ইয়াৰ বি বিষয়ে আপুনি কিবা অৱগত নে?
আৰু ইয়াৰ সামাজিক প্ৰভাৱ মই আহ কিছু পৰিমানে অৱগত। আপুনি কি জানিব বিচাৰিছে মোক জনাওকচোন। মই পাৰিলে মই আপোনাক উত্তৰ দিব বা ইয়াৰ বিষয়ে জনাব মই চেষ্টা কৰিম। হয়,
হয়, আপুনি এ শাৰীৰিক আৰু যে মানসিক ঠিক আ ক্ষ্তি কৰে বুলি আপুনি ভাবেনে মাদক দ্ৰব্যই?
হয়, হয়, হয় মাদক দ্ৰবটো আমাৰ যিহেতু এইটো মাদক দ্ৰব্যবিধ আমাৰ এলকহলিক হয় আৰু এই এল কবিধে আমাক আ যথেষ্ট পৰিমাণে শাৰীৰিক আৰু মানসিক। ভাৱে ক্ষতি কৰি আছে আৰু আহিছে। যিহেতু আমাৰ এই মাদক দ্ৰব্যবিধ আহ। আমি সেৱন কৰাৰ পৰা দূৰত থাকিব লাগে। কিন্তু আহ যিহেতু আমি দূৰত নাথাকো আৰু সেৱনৰ পৰিমাণ বেছি। হৈ যায় বা সংখ্যা আজিকালি সমাজত যদি আমি এ চালি জাৰি চাও। বহুসংখ্যক লোকে এই মাধক। সেৱন কৰে আৰু মাদক দ্ৰব্য ভিতৰত অকল আহ আমি। সুৰাকে নধৰো কাৰণ ইয়াৰ লগত আৰু বিভিন্ন ধৰণৰ। মাদক দ্ৰব্যও আছে। এৰ ইয়াৰ ভিতৰত। আৰু মাদক দ্ৰব্যৰ আমাৰ কিছুমান গাঁৱলীয়া আহ মাদক দ্ৰব্য ব্যৱহিত হয়। যিবিলাক আমাৰ শাৰীৰিক আৰু মানসিক। দুয়োটাই ক্ষতি কৰে হয় হয়।
উ আপি আপুনি ইয়াকে ক'ব বিচাৰিছে মানে। এ মাদব্যই মানে শাৰীৰিক আৰু অ মানসিক অ। ক্ষতি মানে অৱনতি অ অৱনতি ঘটাইছে। অ হয় আপুনি উ হয় আপুনি এ। যে আপুনি ইয়াকে ক'ব বিচাৰিছে যে। মানে মাদকদ্ৰবই মাদকদ্ৰব্যই মানে মগজু আপোনাৰ। হৃদ, যন্ত্ৰই হওক। বা হাওঁফাওঁয়ে হওক আহ বা আদি আহ মানে জখৰিতৰ আহ। মানে গুৰুতৰ ক্ষতি কৰে বুলি আহ ক্ষতি সাধন কৰে বুলি আপুনি। ক'ব বিচাৰিছে আৰু লগতে আপুনি আহ মানে কব বিচাৰিছে। মানে মানসিক মানে বিকাৰ মানে ধৰি লওক আপোনাৰ এ মানে স্মৃতিশক্তি হ্ৰাস পোৱা বা আপোনাৰ আহ মানসিক মানসিক অস্থিৰতা হওক বা তোমাৰ আপোনাৰ অৱস অৱসাতে হওক চিন্তা শক্তি আদি তাৰমানে- চিন্তা শক্তি আদি আপোনাৰ হ্ৰাস পোৱাৰ কথা আপুনি আহ বুজাব বিচাৰিছে হয়।
হয়।
আপুনি আহ মানে আহ আপুনি হয় আপুনি মানে। আহ আপুনি আহ মাদক মাদক দ্ৰব্য সেৱনৰ ফলত আপুনি কিবা- আহ ৰোগ সংক্ৰমণ হয় বুলি আহ ভাবে নেকি?
হয় হয় হয় নিশ্চয় আমি যিহেতু মাদক দ্ৰব্য অতিপাত এ সেৱন কৰাৰ ফলত আমাৰ- আহ মানুহ বিলাকে অতি কম বয়সতে তেখেতসকলে আহ মৃত্যুবৰণ কৰিবলগীয়া হয়। বা বিভিন্ন ধৰণৰ বেমাৰত ভোগে বুলি মই দেখিছো বা জানিছো। আহ মাদক দ্ৰৱত যেতিয়া মানুহে আহ অত্যাধিক সেৱন কৰে। বা- যেতিয়া সেৱন কৰিবলৈ লয় সেৱন কৰিবলৈ লোৱাৰ পিছত এটা অভ্যাসত পৰিণত কৰাই যাৰ ফলত তেখত সকলে বা- সদায় যিটো আমাৰ এলকহলিক হৈ যায়। এলকহলিক হলে এটা আমাক আসক্ত কৰি তোলে যিটোৰ জৰিয়তে আমি কি হয় আহ- সদায় আমি যি দৈনিক খাব বিচৰা যায় আৰু দৈনিক খোৱাৰ ফলতে আমাৰ এ ধৰি লওক যদি লিভাৰটো লিভাৰ ডিজেজ হৈ যায় আমাৰ যিটো লিভাৰ লিভাৰ আছে সেই লিভাৰ আমাৰ সগ শক্তি নোহোৱা কৰি পেলাই আহ তাৰোপৰি আমাৰ- এ মাদক দ্ৰব্য সেৱনৰ জৰিয়তে আমাৰ আহ শাৰীৰিক অৱনতি ঘটাই আমাৰন যিটো বৃক বা য যকৃত আছে সেই যকৃতৰো ক্ষতি সাধন কৰে। ক বিলাক দুৰ্বল কৰি পেলাই আহ যাৰ ফলত আমাৰ আজিকালি সমাজত। আমি দেখিছো অ যিখিনি পুৰুষ আছে পুৰুষৰ লগতে আমাৰ মহিলাও আমাৰ মহিলাও আমাৰ। দ্ৰব্য সেৱন কৰাত সেৱন কৰিবলৈ লৈছে যাৰ ফলত। আমাৰ এ যিটো মহিলাৰ। এটা আহ গুৰুত্বপূৰ্ণ আহ গুৰুত্বপূৰ্ণ এইটো অসমত। বুলি সমস্যাই দেখা দিয়া বুলি ক'ব লাগিব যিটো আমাৰ জন্ম জন্ম। দিয়া সন্তান জন্ম দিয়া যিটো ক্ষমতা। সেই ক্ষমতাটো হেৰুৱাই যোৱাও দেখিছো। আৰু লগতে তেখেতসকলৰ বিভিন্ন ধৰণৰ। বেমাৰৰ লগতে তেখেতসকলে মানসিক আহ আৰু শাৰীৰিক দুয়োটাই ভাঙিব। যেন লাগে আৰু এনেদৰে আহ সমাজত লগতে গোটেই। দেশতে মাদক দ্ৰব্যই। এটা ডাঙৰ সমস্যাৰ সৃষ্টি কৰি আহিছে বুলি মই ভাবো হয়।
হয় হয় আপুনি আহ মানে ইয়াকে ক'ব বিচাৰিছে। যে মাদক দ্ৰব্য সেৱন কৰাৰ ফলত মানে সংক্ৰমণ জনিত মানে ৰোগী। দেখা পোৱাৰ কথা কৈছে হয় হয় আপুনি ইয়াকে ক'ব বিচাৰিছে যে। এইচ আই ভিৰ দৰে হওক বা। আহ হেঁপাহ এ মানে বেয়া বেজি ব্যৱহাৰ কৰাৰ ফলত। মানে এইচ আই বি দেখাই দিয়ে আৰু লগতে আপোনাৰ হেপাটাইচ হেপাটাইচ। বি আদি মাৰাত্মক ৰূপ মানে। বিয়পি পৰে আমাৰ দেহত হয় আপুনি ইয়াকে ক'ব বিচাৰিছিলে। হয় আপুনি মাদক দ্ৰব্য সেৱনৰ ফলত। আপুনি আহ পৰিয়ালৰ ওপৰত কি প্ৰভাৱ পৰে আহ। মানে ক'ব পাৰিব নেকি মানে বা আপুনি। জানেনে যে পৰিয়ালৰ ওপৰত যে মাদক দ্ৰব্য সেৱনৰ ফলত প্ৰভাৱ পৰে হয়।
হয় হয় হয় নিশ্চয়, মাদক দ্ৰৱ্য ফলত জৰিয়তে তো আমাৰ মই অ। দেখিছো অসমৰ গাঁৱে ভূঞে বা গোটেই এ ভাৰতবৰ্ষৰে যিখিনি আহ। মানুহ আছে বা মানুহৰ যিখিনি সমাজ আছে সেই সমাজত বিভিন্ন ধৰণৰ বিশৃংখলে দেখা। দিয়া দেখা পাইছো আজিকালিৰ সমাজত কি হৈছে আপোনাৰ মাদক। দ্ৰব্য আহ প্ৰতিটো ঘৰে ঘৰে দেখি যদি চাবলৈ যাওঁ আমাৰ এজন দুজনকৈ মাদক দ্ৰব্য। সেৱন কৰা ব্যক্তি আমি দেখিবলৈ পাওঁ। হয়তবা তেখেতসকলে দৈন যদি অ শ্ৰম কৰে বা ৰেগুলাৰ। শ্ৰমিকে হয় তেখেতসকলেও কি কৰে নিজৰ শ্ৰম খিনি কমাবলৈ বা। যিখিনি ভাগৰ সেই ভাগৰ খিনি কমাবলৈ মাদক। দ্ৰব্য সেৱন কৰে যাৰ ফলত কি হয় তেখেতৰ। আহ যিহেতু দিনটো কষ্ট কৰি থাকে শ্ৰমদান কৰি আহে তেখেতক নিশ্চয়। বিশ্ৰামৰ পইউজন আছিল বা এটা পুষ্টিকৰ খাদ্য - প্ৰজন আছিল আৰু সেই সময়খিনিতে তেখেতে যিহেতু মাদক দ্ৰৱ সেৱন কৰে। গতিকে তেখেতক আহ তেখেতে মৃত্যুৰ পিনে আগুৱাই যাই থাকে। অ অথ‌ছঅ অ। অকনমান সময়ৰ কাৰণে হয়তো বা তেখেতে অ বিশ্ৰাম অনুভৱ কৰিব পাৰে। নিজৰ গাৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰে স অ সেইবাবে। তেখেতে মাদক দ্ৰৱ্যৰ ওচৰ চাপে যিটো বহুত। ক্ষতিদায়ক তাৰোপৰি আমাৰ যিখিনি অ যিসকল। অফিচ কাছাৰীত কাৰ্য কৰি থাকে তেখেতসকলক। কৌ দেখা পোৱা যায় যে যি তেখেতসকলে। কিছু কিছু পৰিমাণে হলেও মাদক দ্ৰব্য সেৱন কৰা দেখা পাও আৰু যিটো এ কি কৰিছে। সমাজৰ লগতে তেখেত। সকলৰ পৰিয়ালক আহ পৰিয়ালৰ বিশৃংখলতাই দেখা দিয়ে। কোনো ধৰণৰ শৃংখলতা নাই বা তেখেতসকলৰ ধৈ্য্য শক্তিও কমি যায় তাৰোপৰি আহ কথা বতৰা বিবেচনা শক্তিটো তেখেতসকলৰ কমি যায়। অলপতে খং উঠি যায় মানে তেনেকুৱা ধৰণৰ আহ বিভিন্ন ধৰণৰ সমস্যা মই দেখা পাইছোঁ অ তাৰ লগত মই এটা কথা আপোনাক বিছাৰো আজিকালি যিখন আমাৰ ছাত্ৰ সমাজ আছে মানে- ল'ৰা ছোৱালি ছোৱালী সকলেও এই দিশে ধাৱবান কৰিছে মাদকৱ সেৱন কৰাৰ দিশে সাৱধান কৰা দেখা যায় আজিকালি পৰিলক্ষিত যাৰ জৰিয়তে তে বিভিন্ন ধৰণৰ অপৰাধৰ লগত জড়িত হৈ যায় তেখেতসকলে বিচাৰ কৰিব নোৱাৰা হয় যে কোনটো ভাল কোনটো বেয়া যাৰ ফলত তেওঁলোক চুৰি হওক ডকাইতি হওক বা তেনেকুৱা ধৰণৰ যিবিলাক কৰ্মৰ পৰা আমি বিৰত থাকিব লাগে সেই কৰ্মৰ লগত জড়িত হোৱাও কিছুমান দেখা যায় কাৰণ তেওঁলোকক যেতিয়া মাদকদ্ৰৱ সেৱন কৰি থাকে এটা অভ্যাসত পৰিণত হয় যিটো আসক্ত বুলি জানো আমি আৰু সেই আসক্ত দূৰ কৰিবৰ কাৰণে সিহঁতে ঘৰৰ পৰা পইচা চুৰি কৰাত লাগি যায় আৰু হয়তোবা কাৰোবাৰ পৰা পইচা কাহিনীও দেখা পাইছো আমি গতিকে এইবিলাক অপৰাধজনিত কৰ্মৰ লগত মাধকদ্ৰৱই বিভিন্ন ধৰণৰ আহ সমাজৰ অপৰাধমূলক কাৰ্য চলাই আহিছে বুলি মই জানো হয়
হয় হয় হয় আপুনি মানে আপুনি পৰিয়ালৰ ওপৰত মানে প্ৰভাৱ পৰা দেখা পোৱা বুলি কৈছে যে আপুনি মানে আৰ্থিক সংকটৰ কথা কৈছে আৰু আপুনি কৈছে যে মানে নিচা শক্ত ব্যক্তিয়ে পৰিয়ালৰ মানে উপাৰ্জনৰ বেছিভাগ অংশই তাৰ মানে নিজাত খৰচ কৰে বুলি আপুনি কৈছে আৰু কৈছে আপুনি যে যাৰ মানে যাৰ ফলত পৰিয়ালটোতো পৰিয়ালটো মানে দৰিদ্ৰৰ মানে দৰিদ্ৰতাৰ সীমালৈ
হয় হয় হয় হয়
বা হিমালয় গৈ আৰু লগতে। আপুনি কৈছে যে মানে পাৰিবাৰিক মানে অশান্তিৰ সৃষ্টি কৰে মানে এই মানে নিচা জাতীয় সামগ্ৰীৰ বাবেই এ মানে একোখন মানে ঘৰ ম একোখন ঘৰ বা একোটা চুবুৰি নষ্ট হৈ যোৱা পৰিলক্ষিত হৈছে হয় আপুনি আপুনি কৈছে যে ইয়াৰ মানে সমাজতো আপুনি প্ৰভাৱৰ প্ৰভাৱ পৰাৰ কথা কৈছে। আপুনি কৈছে মানে যে ড্ৰাগছ। মানে ড্ৰাগছ ক্ৰয় কৰিবলৈ মানে। ধনৰ প্ৰয়োজন হোৱাৰ বাবেই আৰু মানে বহুতে চুৰি কৰা। বা ডক হওক বা আপোনাৰ হতাৰ দৰে অন্য। মানে অন্য জঘন্য মানে অপৰাধৰ সৈতে মানে জড়িত হৈ পৰাৰ কথা আপুনি পৰিলক্ষিত আপুনি অৱগত কৰাৰ কথা কৈছে আৰু লগতে আপুনি মানে কৈছে যে সামাজিক মানে অৱক্ষয়ৰ কথা কৈছে মানে যুৱ প্ৰজন্মই নিজৰ মানে লক্ষ্য হওক বা আপোনাৰ কৰ্তব্য পাহৰি মানে বিপদহে পৰিচালিত হোৱাৰ কথা আপুনি কৈছে আৰু মানে আপোনাৰ পৰা গম মানে জানিব পাৰিলো যে মানে অৰ্থনৈতিক মানে ক্ষুতিৰ কথা আপুনি কৈছে আৰু কৈছে যে সামাজিক মানে শৃংখলা বিঘ্নিত হোৱাৰ কথা মানে আপুনি কৈছে আপুনি মানে মাদক দ্ৰব্য সেৱনৰ পৰা মানে চিকিৎসা ব্যয় হোৱা কথাটো আপোনাৰ মানে আপোনাৰ মনে হওক বা আপোনাৰ আহ মানে ধাৰণাই কয় নেকি যে চিকিৎসা ব্যয় হোৱাৰ আ চিকিৎসা মানে বেয়া হোৱাৰ কথা আপোনাক আ জনাই নেকি যে উ
হয় হয় হয় হয় হয় হয় নিশ্চয় মই এই যে আমি অতি কম সময় বা অতি কম বয়সতে আমি যেতিয়া মাদক দ্ৰব্য ওচৰ চাপু তেতিয়া আমাৰ বিভিন্ন ধৰণৰ বেমাৰে দেখা দিয়ে যাৰ ফলত অ চিকিৎসা হয় মানে আমি যিখিনি পইছা সঞ্চিত ধন। হয়টো বা অন্য কামত ব্যৱহাৰ কৰিব পৰিলোঁ হয়। সেই টকা খিনিৰে বা সেই অৰ্থৰে আমাৰ কি হয় চিকিৎসাত গুচি যায় মাধৱক দ্ৰব্য
হয় হয় হয় হয় হয় আপুনি ইয়াতে ক হয়। হয় আপুনি ইয়াকে ক'ব বিচাৰিছে যে মানে ৰাজ্য হওঁক বা। আমাৰ দেশৰ চৰকাৰে মানে। মানে ম মাদকতাসক্ত লোক সকলক মানে এনেকুৱা ধৰি মানে কৰিছে যে চিকি। চিকিৎসকে মানে চিকিৎসা কৰিবলৈও মানে আপোনাৰ যিটো দৰৱ মানে। দৰৱ দিয়ে মানে সেইটোও মানে এই নিচাযুক্ত। মানে সামগ্ৰী প্ৰদান কৰাৰ ফলত ইয়াক তাৰমানে ব্যায়াধি হিচাপে পৰিলক্ষিত হৈছে হয়। আপোনাৰ পৰা আপোনাৰ পৰা মাদক দ্ৰব্য মানে সমাজত প্ৰভাৱৰ ওপৰত মানে। বহু নজনা কথা শিকিলো আ হয় ধন্যবাদ ধন্যবাদ আ। আপোনাৰ পৰা বহুত নজনা কথা শিকিলো হয়। হয় হয় ধন্যবাদ কথা কৈ ভাল লাগিলে হয়। ভাল লাগিল ভাল লাগিল ঠিক আছে।